শুনা পাইছানে?
অ, শুনা পাইছো কোৱা।
হেল্ল', উম, কাটা গৈছিলে। অ', অ', শুনি -শুনি আছোঁ -শুনি আছোঁ তুমি শুনি আছা ন, অ, মানে তে কাটাওঁ গৈছিলে। কিবা নেটৱৰ্কৰ প্ৰব্লেম হৈছে ন' অ, কিবা নেটৱৰ্কৰ প্ৰব্লেম হৈছে ন' এইটো। সেইকাৰণে কাটা গ'ল চাগে অহ, তাকে এ তাতেও বৰষুণ দিছে নেকি?
উম, ইয়াতে চাৰে চাৰিটা মানৰ পৰা দিয়ে আছে।
অহ, ইয়াতেও অ, শুনি আছোঁ -শুনি আছোঁ। হেল্ল', শুনি আছা ন' তুমি?
অ, শুনি আছো দিয়া কোৱা।
হা- হা কা - কা কোৱা এই আমি কেটাৰিঙৰ কথা পাত
বিয়া অ, মানে সেনেকে আমাৰ ধৰা এই ল' ছোৱালীৰ বিয়া হলে অলপ বেছি পোন্ধৰ মান লয় চাগে। তেই এনে ল'ৰাৰ বিয়াত
এটা
নহয় -নহয় পোন্ধৰ হাজাৰ লয় গোটেইখিনি পাৰ্টিটো।
আচ্ছা।
গোটেই গ্ৰুপটোৱে আৰু।
ল'ৰাৰ হ'লে চাগে দছ মানতে হয় দছতে দছ নহয় দিয়া। অ', ন' মানত হৈছিল মানে উম কিবা -কিবা হৈছিল নহয় আমাৰ যোনটো লজ লৈছিলো আৰু হল লৈছিলোঁ সেই হলটোৰ মানে তেওঁলোকে দিয়া হৈছিলে কৈছিলে যে যদি আপোনালোকক লাগে আমাৰ ফালৰ পৰাই ৰান্ধনী আৰু হেৰিটো দি দিওঁ আৰু। তেতিয়া মানে অলপ কমত তেওঁলোকে ডিচকাউন্ট দিয়ে আৰু সেনেকে ন হ'ল সেনেকে আৰু আমি মানে ভৱনটোত একো সজাব লগা নাছিল অ, ফাৰ্ষ্ট ফ্লৰত ধৰা আমাৰ পাৰ্টিটো চলি আছিলে মানে মাত মানুহ মখা বহোৱা গৈছিল, তাৰে ছেকেণ্ড ফ্লত খোৱা গৈছিল আৰু। বুফেটো। ত' সেনেকুৱা আছিলে সেইকাৰণে মানে আমি একো পেণ্ডেল দিব লগা নহল আৰু সেই ভৱনটোত তেতিয়াই ধৰা চল্লিশ হৈছিলে আৰু। দৰাৰ টাইমত উম। এচ তুমি চিনি পাবানে নাই চান্দমাৰীতে আছেগে আৰতি বুলি।
চানমাৰিত আছে ন?
অ আৰতি বুলি মেইন ৰোডৰ কাষতে আও।
আচ্ছা নাম নাম শুনিছোঁ বাৰু চান্দমাৰীতটো মোৰ ইমান জাপ বনাই ন?
জাকিয়া শুনিছা জাকিয়া পেলেচ?
নাই- নাই- নাই - নাই
তাৰে একদম ফ্ৰণ্টত
মই মই মানে চান্দমাৰিত ইমান যাই পোৱা নাই।
নাই পোৱা ন?
নাই মই গৈছো যদিও মানে কেনেকুৱা টাইপত গৈছোঁ, শিলপুখুৰীৰ পৰা ওলাই কেনে ডাইৰেক্ট আহ এইটো ৰাস্তাটো যে যাই যে তোমাৰ- জোৰডৰ ফালে যে, মই তেনেকেই গৈছো মানে
লিঙলৈকে আহি পাইছ।
উম টাৰ্ণিং টো লৈ আহি পাইছো আৰু অ অ চিধাও গৈছোঁ চিধা মই আ অৰ্পিতাৰ লগত গৈছিলোঁ, তাইৰ আণ্টিৰ ঘৰ আছে ন তাত।
অ অ
নাৰংগীটো চিধা গুচি যায় ন? এই তেতিয়া এবাৰহে যোৱা।
অ অ ঠিকে।
অ' এবাৰ নহয় দুবাৰ দুবাৰ। চান্দমাৰিত আগতে এই বুক ফেয়াৰ হৈ হৈছিল ন?
অ চানমাৰী এইখন ইঞ্জিনিয়াৰিং খন চিনি পোৱা?
তাতেইতো হৈছিল ন বুক ফেয়াৰ?
ফিল্দ খনতহে হৈছ
অ অ অ মানে ইঞ্জিনিয়াৰিং কলেজটো মানে চিনি নাপাওঁ ইমান।
উম কলেজটো মানে সেইটো চাইডত কিন্তু ফিল্ডখন ইফালে সেইখিনিতে আৰু উম
টে আছে ন হলটো
উম উম। সেই অ চানমাৰী ফিল্ডখন অকনমান পাৰ হৈয়ে আৰু।
আচ্ছা চল্লিশ আ চল্লিছ ঠিকে ৰুইছিলে কিন্তু বাচন চাচন দিয়া নাই যদি ঠিক ৰোৱা নাই।
অ বাচন দিয়া নাই আমাক তেতিয়া। এতিয়া এনেও দিয়ে দেই, মানে আমাৰ ওচৰৰ ছোৱালী এজনীৰো বিয়া গ'ল, তাই পঞ্চল্লিশত ঠিক হ'ল। আমাৰ বাচন তেতিয়া দিলে নেকি দিছ। দিছে আমাক বাচন দিলে ৰবা, মানে আমাক বাচন কি চৰ্তত দিলে জানা তেওঁলোকৰ ৰান্ধনি ললো যে সেই কাৰণে আমাক বাচন টো দিলে বুজিলা কিন্তু যদি আমি খান্দি প্লেচ মানে চাব যাওঁ নিজৰ মত তে ধৰা এ আজিকালিটো জাপি ডিজাইনৰ পেণ্ডেল হওক হেৰি এইবোৰ দিব যাওঁ যদি অকল খালী ফ্লেছটোতে তোমাক বাচন-চাচন নিদিয়াকে এয়া চল্লিছ পঞ্চাশ সেনেকে লৈ লয় তাৰপাছত তুমি পেণ্ডেল দিয়া ষাথি সত্তৰ হাজাৰ টকা নব্বৈ হাজাৰলৈকে মানে জাপি পেণ্ডেলটো দিয়াৰ মাজত সেই যিটো ডাঙৰ লাইটডাল দিব তাৰে হৈয়ে এগাল মান পইচা ল'ব তাৰপিছত তোমাৰ মণ্ডপ সজাব লাগিল, তুমি কইনা, দৰা-কইনা বহা জেগা সজাব লাগিল। মানে এইবোৰ আকৌ বহুত এক্সট্ৰা এক্সট্ৰাকে বহুত বাঢ়িয়ে যায় থাকে সেইকাৰণে
আমাৰতো বাৰু ডেক'ৰেশ্যনৰ টেনশ্যন নাই আমাৰ অংকাল আছে আংকালৰে মানে নিজৰ ডেক'ৰেশ্যনৰ আছে। খালি লেবাৰ চাৰ্জখিনি দিব লাগিব।
অ অ
বাকী ডেকোৰেশ্যনৰ বস্তুৰ পইচাটো দিব নালাগে।
অ
আংকালে মানে আংকালৰ ফালৰ পৰাও কৰিব।
উম সেইটো দিব লাগিব।
উম, আজিকালি মানে বিয়া এখন পাতিলে আৰু দহ লাখৰ তলত নহয়েই। অ', কি ক'বা।
আৰু তোমালোকৰ তাৰ পিছতে দুৰ্গাপূজা নেকি? দুৰ্গাপূজা কেতিয়া এইবাৰ?
উম, দুৰ্গাপূজা চোৱাই নাই ৰ'বা চাব লাগিব। ছেপ্টে
ছেপ্টেম্বৰ নহয়, অক্টোবৰৰ লাষ্টত চাগে দেই।
আচ্ছা, অ' হ'ব লাগে হ'ব পাৰে মই
চে মই দুইহেজাৰ পঁচিশ মাৰিছোঁ দুহেজাৰ ছাব্বিশ অ' নাই ষোল্ল অক্টোবৰৰ পৰা একৈশ অক্টোবৰলৈকে।
ইমান বেছি দিন নাই আৰু
মই তেতিয়া তোমালোকৰ সেয়াৰ পিছতে চাগে
অ' বিয়াৰ-বিয়াৰ পিছতে।
উম, বিয়াৰ পিছতে মহালয়া উম।
অ' মোৰ বাইদেউৰ মিৰ্জাত এটা বিয়া দিছোঁ হা।
অ'।
তাইৰ-তাইৰ বিয়াৰ তিনিদিন, চাৰিদিন পিছতে দুৰ্গাপূজা।
উম আকৌ এইৰো বিয়াৰ পিছতে দুৰ্গাপূজা।
অ' তাকেই। অ'-অ' ওঠৰ দিন পিছতে সোতৰ-ওঠৰ দিন পিছতে বিয়া।
হা আৰু অ' শুনাচোন মানে কথা এটা সুধিম অ' মানে-মানে অ' তুমিতো হেন্দীকত পঢ়িছিলা?
অ'
মানে মোৰ মনত পৰিছে দেই মোৰ চিনিয়ৰো পঢ়িছিলে। অ' এটাৰ নাম আছি আছিলে চিমাক্ষী বৰা নেকি? আৰু এটাৰ নাম আছিলে স্বাগতা। তোমাৰ জুনিয়ৰে হয় তোমাৰ জুনিয়ৰে হ'ব এইটো।
অ' চাগে মানে কি হ'ল জানা আমাৰ পিছৰ যিটো বেটছ আছিল ইমান ফাল্টু বেটছ আছিলে।
হয় নেকি।
মানে সিহঁতে আমাক ফেৰৱেলো নিদিলে ত' আমি মানে সেই খঙত ফেৰৱেলটো নিদিলে এজনী আছিলে আৰু নাম নকওঁ তাই মানে ইমানেই কাজিয়া কৰিলে আমি মানে তাহাতকে চিনিয়ৰ হয় তথাপি কেও মানে আ ইমানে আমাৰ লগত তাই অকলেই কাজিয়া কৰিলে, তাৰ পিছত সিহঁতৰ মানে মেটছটোক আমি বেয়া পোৱা হ'লোঁ।
আচ্ছা।
তাৰ পাছত ধৰা আৰু নতুন যিমান বেচ আহিল আৰু আমি মানে
হা
লগত, সেয়া তানচে নাৰাখিলো আৰু মানে আমি প্ৰথমতে এনেকুৱা কৰিছিলোঁ যে, জুনিয়ৰ হয় আমাক যেনেকে বা হতে অ মৰমত আমাক ধুনীয়াকে বুজাই পঠাই দিছে আমিও দিওঁ, সিহঁতৰ মানে এটিটিডটো বেলেগ, মানে অ কিবা টাইপ আছিল হয়, সেই বেটছ তোয়ে সেনেকুৱা আছিল। তাৰ পাছত আমি মানে গুৰুত্ব নিদিলোঁ যে, হ'ব আৰু এতিয়া আমি আৰু ইমান মৰম-চৰম ন নকৰোঁ। আমি ডাঙৰ যিহেতু, আমাক সিহঁতে ৰেচপেক দিবই লাগিব, আমিও এটিটিউত থাকিম। সেনেকুৱা থাক থাকি থাকি, আমি মানে বাকী কেইটা বেটছৰ লগত আমাৰ আগৰ বেটছ কেইটাৰ লগত আমি ন তানছত আছিলোঁ, এতিয়াও আছোঁ, ইভেন কিন্তু আমাৰ পিছৰ বেটছ কেইটাৰ লগত নাই, একদমেই নাই। কিন্তু দুজনী মান আছিল খুব ভাল আছিল দেই আমাক এতিয়াও মানে ধৰা মেছেজ কৰে বা সোধে আৰু বা খবৰ ভাল নে তোমালোকৰ? কলেজত গৈছিলা নেকিবা এনেকুৱা।
উম।
কিন্তু থাকে ন কিছুমান কুচুতীয়া টাইপ।
হঁ তা তাকে।
সেয়াই আৰু কি কৰিছে জানা নাই? ফেৰৱেলততো নি দিলেই, সেইটোতো বাদেই দিলো আৰু সেইটোতো আৰু খুজি লোৱা বস্তু নহয়। নিদিলে আমি সিহঁতক কিন্তু ফ্ৰেচাছ দিছিলো দেই। তাৰ পাছত সেইবোৰতো নিদি মেলি লাষ্টত আৰু ৰাস্তাত লগ পাই কি ক জানা নাই? এটি মানে লাষ্ট টাইমত আমি যেতিয়া মা'ৰ্চিত আনিব গৈছো। হৈছে এই জানানে আমি তোমালোকক ফেৰৱেল দিবলৈ যিজনী মানে মেইন কাল্পট আছিল আৰু তাই যে, আমি জানানে তোমালোকৰ ফেৰৱেলৰ কাৰণে ইমান লাগিছোঁ, মেমহঁতেই নিদিলে জানা মেমহতৰে ভুল। আমাৰ ফুল বুলি না ভাইবা দেই বা। তোমালোকে মানে আমাক মাত-বোল কৰি থাকিবা, তোমালোকৰ হেল্প নহ'লে আমি কেনেকে আগবাঢ়িম, তাৰ পাছত অ হেৰি উ এদিন মম' খাব সেইদিনাই আৰু আমি মম' দোকানৰ কাষত ৰখি আছিলোঁ। থাকোতে যিজনী আছিল তাই আহি কিনে কৈছে বা তোমালোকক জানা আমি ইমান মিচ কৰিছোঁ। মোৰ মানে এই যে ফেৰেল টো নিদিলে, সেইকাৰণে মানে এনেও খং টো উঠি আছিল হা, তাৰপাছত তাইক সেনেকে তেল মাৰি থকা দেখি দুজ এজনীয়ে ক'লে কওঁতে মানে তাইক কথাতোক গুৰুত্ব দিয়া ইগনৰ কৰা টাইপ কৰিলে। তাৰপাছত মই তাক ধুনীয়াকে মা তি আনিছোঁ মই চ, শুনাচোন তুমি যে ইমান তেল লগাই আছা তুমি ভাবিছা নেকি তুমি কৰা কাম বোৰ আমি পাহৰি যাম বুলি। সদায় মনত ৰাখিবা আৰু তুমিও পস্তাবা চাবাচোন। তুমি একদম মানে তোমাৰ হেৰি না ভাল হ'ব, কিবা নাই কিবা হ'ব একদম খাও নকৰিবা। তথাপিও তুমি মানে এইটো যে মানে
হ-
ভাল বুলি ভাবা তোমাক যে আমি ৰেগিং নকৰিলো। আমি যে তোমাক সৰু ভন- টি হিচাপে যে তোমাক মানে কেতিয়াও মানে হেৰি নকৰিলো। মানে ভণ্টি হিচাপে ভাবি এনে এৰি থৈ দিলো সেইটোয়ে ভাল বুলি ভাবি ল'বা আৰু তোমাৰ ভা- ক ভাল আছিল। সেনেহে কৈ থৈ আহিছো।
তাকে ঠিকে কৈছা। মানে কিন্তু ফেৰৱেল দিব লাগিছিলে।
নাই-নাই সিহঁ আনকি ছাৰ হঁতেও আমাক কৈছে যে, আমাক দেট দিছে জানা যে তহঁতৰ ইমান তাৰিখে ফেৰৱেল তহঁতে আহিবি। চিঠি প- ৰ যোনটো আমাক দিছে তাৰ পাছত ফেৰৱেল তাৰে আগদিন যোন দিনা ফেৰৱেল কালি ফেৰৱেল- আমাৰ ড্ৰেচ চেচ চব চিলেক্ট ন আমি কোনে- এতিয়া যাম হে এইবোৰ চব চিলেক্ট তাৰ পাছত গ্ৰুপত মেচেজ আহিছে যে ফেৰৱেলটো কেঞ্চেল কৰা হৈছে।
বাপৰে।
ৰাতি তুমি ভাবা কেনেকোৱা বেয়া লাগিব খং নুঠিব সিহঁতৰ ওপৰত
সেইটোৱে
বেয়াতো বেয়া কাৰণ আমি নিজেও ফেৰৱেল নাপাতিলো কাৰণ সিহঁ তে দিব বুলিয়ে নাপাতিলো আমি মানে পৰীক্ষা দি উঠি ভাবিছিলো যে সেইদিনা ভাল- কে কবাত খাবও যাম হেৰিও কৰিব যাম সেইয়াই হ'ল একোৱে নহল লাষ্টত।
দিবতো লাগিছিলে বেলেগ বেলেগ কলেজত আকৌ কেনেকোৱা হয় জানা- হেল্ল' অ যি তুমি যোন- তুমি যদি ওলাই গৈছা কলেজৰ পৰা মাৰ্কশ্বিট